হেল্ল', অহ ভাইটি ক'ত আছা। ক'ত আছা ভাইটি।
মই আছো ঘৰতে।
হয় নেকি।
উম।
খবৰ পাতি ভালেনে?
খবৰ খাতি ভালেই দে।
হয় নেকি? মোৰ ভালে আছে দিয়া। কোৱা এতিয়া খবৰ চোৱা বাকী বাকী কি খাইছা কি নাখাইছা।
কোৱাচোন তুমি এতিয়া কি খালি?
এতিয়া মানে আমটি চোৱা চলি আছে ৎতো অম্বোবাচী মেলা। সেইকাৰণে আমি মানে মাছ মাংস খা খাব পৰা নাই। কালি পৰসিৰ পৰা খাব পাৰিম আৰু। কালিতো মন পূজা আছে কালি খাব নোৱাৰিম নিৰামিষ চে খাই আছো আমি। মানে আমাক তাই এনেকে নাখায়েই মানে।
অ', নিৰামিষে চলে ন আমতি চোৱাত।
অ', অ', তোমালোকে
আমাৰো নিৰামিষে চলে আমতি ছোৱাত।
উম, কিবা খাইছো আৰু এই দালি আৰু আলু পিটিকা এইবিলাকে সেইবিলাকে খাব লাগিব
এইবিলাকে হেল্ডিৰ বস্তু আৰু।
হা?
এইবিলাকে হেলডি বস্তু আৰু
আৰু তোমাৰ দৈৰ দ এই দৈৰ চৰ্বত।
উম দৈ খাওঁ পুৰা ফ্ৰেভাৰিত মোৰ।
অ', অ' তাৰ চৰ্বত বনাই খাবাচোন। বহুত ভাল লাগে অ'।
কেনেকৈ বনাই মানে?
কেনেকে মানে এ বেল ল'বা বেল চিনি পোৱা ন বেল
অ',
বেলটো লৈ ভাঙিহেনা ভানকে চেকিহেনা তাত দিহেনা দৈটোত মিক্স কৰি অলপ চেনি দি ধুনীয়াকৈ বনাই খাবাচোন ঠাণ্ডা পানীত দি অলপ ধুনীয়া লাগে।
বঢ়িয়া লাগিব নেকি?
অ'। বেলৰ চৰবত।
কিহৰ চৰ্বতকৈ সেইটো বেলৰ?
বেলৰ চৰবত অ'।
বহুত গৰম দিছে ন হা
সেনেকেই খাব পাৰিবলে চৰ্বত আৰু এটা খাৱ আৰু এটা খোৱা বস্তু মই কব লাগছো
উম।
তুমি কেতিয়াও খোৱা নাচাগে ময়ো খোৱা নাছিলো মই বাহিৰ
কি ব কি বস্তু এইটো?
সেইটো মানে কিবা হয়। উম, কাচকল চিনি পোৱা
অ' কাঁচকল
অ', চব্জি খাইছে।
কাচকলৰ চব্জী মই খাইছোতো।
কাচকলৰ চবজি কাচকলৰ কাচকল যে কাচকলৰ পৰা এ ৰেচিপি বনাই
কাচকলৰ পৰা কি বনাই?
এটা ৰেচিপি বনাই
অঁ
সেইটো বস্তুটো কেনেকে প ফাৰ্ষ কচকলটো কিবা এ কাটি পেলে কুকাৰত বইল কৰিবা। পুৰা হুইচেল মাৰবা দিবা, অ', বইল কৰি
উম।
তাৰ পিছত কি কৰিব লাগিব, ত' পিয়াজ কাটিবা আ-আ, পিয়াজ, জলকীয়া দি ফেলাই, বেচন-বেচন গুলি দি ফেলাই তাত এই ক-কাচকলটো লওঁ সানি ফেলাই, বেচন আৰু পিয়াজ, নিমখ, হালধি দি পেলাই সানি থ'বা ধুনীয়াকৈ, তাৰ পিছত কি কৰিবা গ'ল ৰাউণ্ড কৰিবা, গ'ল গ'ল কৰি ৰা কললা নিচিনা ৰউন কৰিবা তছত তেল দিবা কেৰাহিতত তেল দি তাৰপিছত তেলটো গৰম হব দিবা তাৰে পিছত কেৰাহিটো গৰম হোৱাৰ পিছত, সেই মানে জোনটো তাৰে কলত সেই বস্তুটো এটা এটা কৰি দিবা, ফ্ৰাই কৰিবা। ধনিয়া কৰি ৰঙা তিকতিকা কৰি হৈ যাব ফদাই কৰি
তছ
তাৰপিছত এতিটো ফাৰাই হল ন
অ।
হোৱাৰ পিছত, কিবা কৰিবা। তাৰ পিছত আকৌ আদা নহৰু পিয়াজ চিয়াজ জলকে চলকে ধুন কাটি ভাত ভ বিলাহচী ছিলে দিয়ে নে ভাজিব লাগিব।
উম।
কাজু বাদাম দিব লাগিব কি দিব লাগিব, গুড়া কৰি পিনে মিক্সিত গুড়া কৰি
অ দেখছ
ত ভাজি থাকা ধুনীয়া কৰি লঙা কৰি ভাজিহে ন তাৰপিছত সেইটো হ না গ্ৰেভি টাইপ হৈ গেল, অলপ পানী অলপ পানী দি অলপ। তাৰপিছত আৰু ভাজি থাকা, ভাজি থ, অ' সেইটো জোনটো এ, অ' কাচকলৰ বনাইছিলে গুল্লা সেই বস্তুটো তাত দিয়ে তাত দিে আৰু উতল আহিবা দিয় দহ পোন্ধৰ মিনিটলৈকে অ', তল আঠ পিছত, অলপ ঘিউ দিবি, ঘিউ-ঘিউ চিনি পোৱা, কি?
কি বস্তু
কি কি
কি, অ'।
তাত অলপ দি দিবা, অ' তাৰপিছত অলপ টাইম ঢাকি দিবা, তাৰ পিছত তাৰপিছত লগত। খোৱা, কি টেষ্ট লাগিব
বঢ়িয়া টেষ্ট লাগে নেকি
অ'।
এ নাই খোৱাচোন শুনাতে চাও-চাউল আহি গ'ল আৰু শুনাই পোৱা নাই আহি।
এইটো মই ফাৰ্ষ্ট টাইম গুৱাহাটীত খাইছো
তুমিতো ফাৰ্ষ্ট টাইম খাইছা এবাৰ হ'লেও, মই যে এবাৰো খোৱা নাই
অহ। সেইটোৱেটো, মাইনাচ পইণ্ট তোমাৰ নহ।
উম, পোৱা নাই মই।
আচ্ছা, কালি গুৱাহাটীত যাবা নেকি? মোৰ লগত।
কালি গুৱাহাটীত, কি কৰিবা যাবা নে?
কালি এবাৰ মন্দিৰো যাব মান আছিল।
কামাখ্যা মন্দিৰত?
অহ।
ত' যাওঁতে নেহ'লে কেনেকৈ যাওঁ মানে কিহেৰে?
ট্ৰেইনে দি যাব পাৰি।
ট্ৰেইনেৰে?
অ', অ' ইয়াৰ পৰা দুধনৈ পৰা উঠিব লাগিব ট্ৰেইনত
উম।
কমাখ্যা ৰিলেটি চন আছে ন।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
অ', তাতে নামিলা। তাত নামাৰ পিছত তাত অলপ অ'তৰ দি গুছি যাব পাৰি মন্দিৰলৈকে। এ, তুমি কি কোৱা যাবা নাযাবা
যাম দেই, কিমান মান পইচা লাগিব।
অ, হাজাৰ টকা মান হলেই হৈ যাব। হয়, হয় ধুনীয়া কথা।
হাজাৰ টকা মান হ'লে হৈ যাব নেকি?
ধুনীয়া কৰি, অহা-যাৱা, খোৱা-লোৱা ধুনীয়াকৈ হৈ যাব।
যাব লাগিব নহ'লে।
কালি ওলাবা নেকি ৰাতিপুৱা?
যাম দিয়া, কেইটা বজাত বা যাবা?
ৰাতিপুৱা গ'লে, তোমাৰ সোনকালে যাব লাগিব। ছয়টা ছয়টা নহয়, ছয়টাত বজাত ট্ৰেইনে আছে, দুধনৈৰ পৰা।
ছয়টাত ট্ৰেইনে আছে নেকি?
উম, চাইতাত উঠিব লাগিব। চাৰে পাঁচটা মানত যাই পাবাই লাগিব তাত। উম, চাৰে পাঁচটাত ত চাৰে পাঁচটাত যায় বা আধা ঘণ্টা আগতে যাবা লাগব না ট্ৰেইনৰ কথা হয়।
অ'।
কাৰণ আমাৰ কাৰণে এহেটি, ট্ৰেইনটো ৰখি নাথাকে নহ, আমি আধা ঘন্টা তাত আগতে যাব লাগিব।
হ'ব বাৰু। যাম দিয়া।
যাবা?
উম।
ৰাতিপুৱা মৰ্ণিং উঠিবা। উঠিয় না ব্ৰাছ-চাচ ব্ৰাছ কৰিবা, তাৰ পিছত ব্ৰাছ কৰাৰ পিছত, গাও ধুবা।
উম।
তাৰ পিছত কাপোৰ চাপোৰ পিন্ধি একেবাৰে ওলাই আহিবা ফতক কৰি।
তাই দেখ ন কি।
তাইৰ অ'। অহ।
যাম দিয়া বাৰু। ভালেই লাগিব ফুৰি নহ, অলপমান সেৱাও কৰিম মন্দিৰত।
অহ। আমাৰ কামাখ্যা কামাখ্যা মন্দিৰটো ভাৰতৰ অ', আমাৰ কামাখ্যা মন্দিৰতটো ভাৰ তাৰ ভিতৰত ফাৰ্ষ্ট । ভাৰতৰ ভ কমেখ্যা ম যে ভাৰতৰ ভিতৰত হয় এক নম্বৰ
অ দৰ
অঁ
অ
ভাল লাগিবিব দিবা
হেল্ল' যাব লাগিব চাব
আৰু তাত মন্দিৰৰ পৰা ঘূৰি অহাৰ পিছত
অ
ফেঞ্চি বজাৰ যাম
অ ফেঞ্চি বজাৰত কাপোৰ কিনিব
অ তাত ফেঞ্চি ঘ মাৰ্কেট তাৰপিছত লাচিত ঘাট আছে যে লাচিত ঘ তাতে অলপ এ ফুৰিব লাগিব
কাপোৰ কিনিম ন আৰু
আগতে কাপোৰ কিনি লম কাপোৰ কিনি লৈ তাত খাই লৈ কিবা ওলাম ফেন লাচিত ঘাটত আকৌ তাত ভাল লাগিব নদীৰ পাৰত
তাত ফুৰিব যাম তাৰ পৰা নেকি
অ হ'ব দিয়া তুমি চিনি পোৱা মইতো চিনি নাপাও এইটো
অ সেইটো মই চিনি পাও দে সেইটোত মই তোমাক লৈ যাম দিয়া
আচ্ছা কোনখিনিত আছে এইটো
সটো এ উজান বজাৰত আছে উজান বজাৰত যে তাৰ উচৰত যে পাৰ্ক এখন আছে ৰিভাৰ ফ্ৰন্ট বুলি
আচ্ছা ভগ এ কিবা দেখাাবোৱা নহয় ভূগলত
গল মে
অ ত ফ্ৰেঞ্চি বজাৰ তাৰ পৰা মাৰিবা কি পাৰ্ক কলা
এ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক
ৰিভাৰ ফ্ৰণ্ট পাৰ্ক অ ভূগোলত মাৰিম তাৰ পৰা সেই কিমান কিলোমিটাৰ আছে তাৰ পৰা
অ এ জালুকবাৰীত নুমি পিনে তাৰ পৰা এ ৰেপিডো বুক কৰিম গাড়ী উম তাৰপিছত তাৰপিছত যাম উজান বজাৰত এশ ত্ৰিশ টকা ল'ব ভাড়া
অ ভাল লাগিব ন
উম ধুনীয়া লাগিব ধুনীয়া উ মানে চিনাৰী বিলাকো ধুনীয়া ন
কি কি বস্তু আছে চাব লাগে হ তাতে
এনে মানে বহুত মানুহ হয় আৰু মানে অলপমান ফ্লাৱাৰছ আছে মানে ফুল আছে
আচ্ছা
ধুনীয়া ধুনীয়া ফটো উঠিবলৈ যোৱা জেগা আছে তাৰপিছত জিম কৰিব লৈও জেগা আছে
হয় নেকি?
উম ৰীল বনাবলৈ জাগা আছে ফটো উঠিবলৈ জেগা আছে ধুনীয়া ধুনীয়া
ধুনীয়া ফটো উঠিব লাগিব তেতিয়াই ভাল লাগিব যে অ গুৱাহাটীত আহিছিলো বুলি গুৱাহাটীত গুৱাহাটীত গ গুৱাহাটীত গলে ভাল ভাল ফটো উঠিব লাগে
উম ঠিকেই কয়লা।
তমি যদি ফটোই নুঠা যাই কি লাভা হব
ফতো উঠিম উঠিম কিয় নুঠিমে ইমান দূৰত যাম।
তই ফোনটো কি কোম্পানীৰ ফোন ভাল কোম্পানী এটা ফোন লৈ যাব লাগিব।
মোটা আইকিউ
আচ্ছা তাক কেনেকুৱা ফটো আহে।
ফটো ধুনীয়া আহে ভিডিঅ' আৰু বেছি ধুনীয়া হয়।
অ', মোৰ আৰু তোমাতকৈ বেছি ভাল হ'ব।
তোমাৰ কি ফোন?
নাথিং থ্ৰী এ নথিং থ্ৰী এ।
অ', ভালে হ'ব নহলে।
চলাব বাৰ বাৰ খটো হয়।
যাব লাগিব নহ'লে উঠিবলৈ।
অ'।
তাৰপিছত তোমালোকৰ মামাহঁতৰ ঘৰ ক'তনো?
আমাৰ ঘৰ ইয়াতে মানে বেছি দূৰ নহয়।
কিমান দৌৰিলি?
এ পাঁচ কিলোমিটাৰ মান দূৰ হব আমাৰ ঘৰৰ পৰা।
পাঁচ কিলোমিটাৰ।
উম।
ইমান ওচৰতেই?
অ।
পাঁচ কিলোমিটাৰ মান গলে পায় গ পায়ে যায় ন মামাহঁতৰ ঘৰ।
উম মামা হেতচাৰ হয়তো। এ এম ই এম ই স্কুলৰ।
এম ই স্কুলৰ হেছাৰ নেকি?
উম, টিচাৰ হয়।
অ'। মাষ্টৰ চাকৰি কৰিম।
অ।